হেল্ল' শুনা পাইছ।
এতিয়া আপুনি।
মই পাইছোঁ।
অ অ এই মই আপোনাক সুধিছিলো হেৰি আপুনি শিমলু গছ চিনি পায় নে ভালকে।
পাওঁ। সি ভাত
ভাত মানে শিমলু গছৰ ফুলটো খাই মজা লাগে আজি খালো তাকে
তই খাইছ নেকি
নাই খোৱা নাই লাদুৰ লগত কথা পাতিলি
খাবিচোন কেতিয়াবা বৰ
অ চাব লাগিব
অ দাদা লগত কথা পাতিলো সি আজি মানে শিমলু গছৰ হেৰিতটো আনিছে গুৰিটো আনিছে বোলে আজি দাইলত দি খাব
তালে আকৌ মই ফোন কৰিলে তাৰ ফোন বিজি সি মোক কৈছে নহয় বিজি মই কৈছো বিজি কয় এ প্ৰব্লেম দেখাই থাকে
শিমলু গছৰ কাৰণে হৈছে চাগে
য'ত কমলগছ থাকে তাৰ নেটৱৰ্কবিলাক ক ফাইভ জি দিগদাৰী
দিয়ে দিয়ে কেইটাত শুৱ তই ৰাতি
এনে বাহিৰত যদি শিমলু গছৰ তলত হোম তেতিয়াহ'লে টোপনিটো সোনকালে বতাতো ঠাণ্ডা মাৰে কিন্তু ৰুমৰ ভিতৰত টাইম লাগে ৰাতি এটা দুটা বাজে
তে শ্বেয়াৰ কৰি থাক মোলে
উপায় নাই আৰু কি শিমলো তোলা দেখিছা চাগে তুমি ন
দেখিছো
উম
মামায়ে কি কৰিছে
এই তাকে তোলাখিনী বাচি আছে তোমালোক
নাইক ক কিবা ক
গছৰ তোলাৰ দৰে
কিয় উৰি ফুৰে নেকি অ সেইটোতো হয় সেইটোত একো বাধা নাই সেইটোত একো মানা নাই
সেইটোয়ে আৰু
তাকে উম আইতা শুলে নে কি
নাই ভাত খাই উঠিছে চবে
জানো কথাই পতা নাই কালি আহিছিলে নে পঢ়ি আহিছিলে পাহৰিলো নহয় কালি আহিছিলে ফোনতো পাই কথা নাই হ'বলা মই পাতা নাই কথা উম
হেল্ল' দ হেল্ল হেল্ল' দিবাস্ৰী
কোৱাচোন
অ এনেই তুমি বিয়া চিয়া কথা কেতিয়ালে ভাবিছা বাৰু
কিয় তুমি পাতিবা নেকি
তুমি আহিবা নেকি
আমি এইবোৰ নাপাতো দিয়াচোন এতিয়া ভদ্ৰভাৱে কথা পাতো
তুমি এতিয়া পঢ়া শুনাত মন দিবা মানে ন
অ তাকে আপোনাক হুমহু মই আকৌ শপতে খালো আজিয়ে আপোনাক যি আজিয়ে আপোনাক যি ফোন কৰিলো আৰু দ্বিতীয় দিন আপোনালে ফোন নাযায় মোৰপা
এইটো ধেমালি কৰিছো ধেমালি ধুমুলাৰ মাজতে এইটো জীৱনটো আগবাঢ়ে
এ হয়নে আপোনাক উলিয়াই দিব ধেমালি ঠিকে আছে ঠিকে আছে
যিকোনো কথা পাতিব পাৰে
অহ অ দিচ ইজ দা ৰোল এ ৰোল আছে সেইকাৰণে এনেইতো নৰ্মেলিও পাতিব পাৰি ন মই নম্বৰটোতে কৰি পাতিব পাৰো কিন্তু নহয় সেইটোৱে দিয়া বাকী কোৱা তুমি বিয়া পাতি লা ন আমি টপিক এটাত কথা পাতো আমি ধুনীয়া টপিক এটাত কথা পাতো আমি অৰুণাচলৰ বানপানী অ অ নাই নাই আমি অৰুণাচলৰ বানপানীৰ বিষয়ে কথা পাতো
অৰুণাচলত বানপানী হোৱা নাই পাহাৰীয়া জেগা তাত ক্লাউড বাৰচ হৈছে
তাৰ পৰা পানীটো আহিছে যে এৰি দিছে যে
সেয়া আৰু মানে বস্তুটো এতিয়াও আকৌ কবিতালৈ যদি আমি লৈ যাওঁ গতিশীল পানীক জানো কোনোবাই ধৰি ৰাখিব পাৰিব সেইটো হয় গৈছে আৰু সেইকাৰণে অৰুণাচলৰ পা তললে বৈ আহে
উম
নদী মাথোঁ বয় কালৈ কো নৰয় বাধা দি ৰাখিব কোন
মই খুব ভুল কৰিছো সেই ভুলৰ মাজত এটা বহুত ডাঙৰ ভুল মই যোৱাকালি কৰিলো সেইটো হৈছে তোমাক আমাৰ এইখন সমাজলৈ আনাটো
তুমি এইবিলাক কৈ থাকিলেহে উলিয়াই দিব ৰহ
উলিয়ালে অলৰেডি এনেকোৱা লাগিছে মোৰ মানে খাই দিলা তুমি তুমি দাদুৰ লগত কি কথা পাতিলা মোৰ জানিবলৈ খুব আগ গ্ৰহী মানে
আমি মেইনলি গাহৰি উপৰত টপিকটো পাতিলো তুমিতো গাহৰি নোখোৱা
মই নেখাওঁ নেখাওঁ দেই
কেতিয়াবা টেষ্ট কৰি চাবলৈ মন আছে
নাই নাই নাই মন নাই মন নাই তোমাৰ তুমি এনে গাহৰি কোনটো পাৰ্ট বেছি ফেভৰেট তেল
তেলটো ভাল লাগে কাজটো ভাল লাগে অ পেট্ৰলটো ভালেই লাগে তাৰপিছত তোমাৰ গাহৰি মেইনলি বস্তুটো ভালেই পুৰা কি ক'ম আৰু কাঠফম গুটিটো ভাল লাগে গোটেইখিনি বস্তুৱে ভাল লাগে
গাহৰি কিহেদি খাই তই বেছি ভাল পাও
মই।
উ
চা দুটা বস্তু আছে। ড্ৰাইত সুধিছ নে গ্ৰেভ সুধিছ নে। তে তৰকাৰীত সুধিছ যদি তই ড্ৰাইত কবলৈ যাওঁ ড্ৰাইত যদি কবলে যাওঁ তেতিয়াহ'লে অভিয়াচলি খৰিচা হতি
উ।
আৰু তোৰ কব পাৰি পিয়াঁজৰ প্ৰতি। আৰু তেতি হেবিট কম যাওঁ তেতিয়া হ'লে। কছো খাই। তাৰপিছত ত নৰসিংহ। তাৰপিছতো হেৰিটো কি কয়।
উ নৰ্মেল বিলাহী খন তেনেকেও।
অ অ। তাকে সেইয়া। মই আজি নহয় কাইলে বইল। ব্ৰইলাৰ আনি পেলাই অকমান পঞ্চাশ টকা মানৰ বইল কৰি বনাব লাগিব। বইল খাব মন গৈছে।
বনা সেইটো ব্ৰইলাৰে হক লাগিলে পনিৰে হক লাগিলে চয়াবিনে হওক। ভোক লাগিলে ধিমেই ভোক লাগিলে।
পনীৰ পনীৰ বইল কেনেকুৱা লাগিব ৰে।
আ এবাৰ খাই চালে তুমি সেইটো আৰু। ম ন ভিৰ আৰু।
মোক ৰেচিপিটো দিবিচোন বইল বইল চিকেনৰ। কৈ দিব পাৰো এতিয় কচোন।
বইল চিকেনৰ ৰেচিপিটো ক'বলৈ গলে গোটেইখিনিতে। মেইন ৰেচিপি একেই খালি তাৰ মেইন। পাৰটো তোৰ। নিজৰ মতে দিব পাৰ ধৰ তই পনীৰ খাব বিচাৰিছ তেনেহলে তই পনীৰ তাত দি দিবি। মাংস খাব বিচাৰিলে মাংসখিনি বইল কৰি লৈ পেলাই প্ৰথম। কি বুলি কয় তাত দি প তটো কথা পানি পেলা নেপেলওঁ।
অ
মাংস খিনি কিবি মাছ দিবলৈ হলে মাছ দিব পাৰ কণী দিব হলে কণী দিব পাৰ। চয়াবিন দিব হলে চয়াবিন দিব পাৰ মেইন বস্তুতটো হৈছে প্ৰথম ডাঙৰ। এটাত প্ৰেছাৰ কুকাৰ সোমাব পৰা যায় এ প্ৰেচাৰ কুকাৰ দেৰা দিলেও হ'ব। তুমি তছ গ ন ড এক দিয় দিগদাৰ আছে। পেচা দে নাই মই বাকী প্ৰথমৰাই ল। সেইটোতে চব বস্তু দি বেচা ঘৰত অলপ পানী দি তাৰ ভিতৰত পানীটো দিচ মাৰি দি। পাৰ এতিয়া মেইন বস্তুটো আহিলে বস্তুটো তাত। আদা নহৰু জলকীয়া। ছালীকে বোলে থেতালি পেলাই প্ৰথম লে তাৰপিছত তাত। তই বিলাহী দিব পাৰ পিয়াঁজ দিব পাৰ। আলু দিব পাৰ সেইকেইটা বস্তুৱে মেইন আৰু বাকী। মানে বাকীবোৰ দিলে ইমান এটা খাচ মে ধৰকে। চিৰাম দিব পাৰ গাজৰ মচলা মচলা একোৱও দিব নালাগে। তাত খালি তোৰ আদা নহৰু শুকান আদা নহৰু জলকীয়া। আৰু জালুকটো ত নিজম গম আৰু অ ম লাগিব। তাৰপিছত ডাইৰেক্ট তাত কেঁচা হালধী ললো, কেঁচা তেল ললো, দি পেলাই গোটেই বস্তু খিনিয়ে ন' লাচোন তাত বাকি এইটোত পানী ঢালি দিবি।
হাঁ হালধী দি -হালধী দিয়ে জানো?
অঁ, এতিয়া তেছটো বেলেগ এটা
হালধীটো স্ক্ -হালধীটো স্কিপো কৰিব পাৰি।
হালধী স্কিপো কৰিব পাৰি। হালধীটো নিদিলে বেছি বগা হৈ যায়। গতিকে প্ৰথম সেনেকে দি ললে। দি লোৱা পাছত আৰু ধুনীয়াকে পানী দিলে হ'ল আৰু গোটেই বস্তুখিনিক ঢাকনিখন মাৰি প্ৰেছাৰকুকাৰত দি দিলেই হ'ল। ব্ বৰ মজা চুপ। চুপ এটা ওলাই সেইচুপটো আল্টিমেট মানে, মই কি কম? মইটো এবাৰ এক্‌কুক্কাৰ বনাইলৈ পেলাই। গেচুকে
খাব লাগিব মই, মই বহুত, মই খোৱাই নাই। এম। খাব লাগিব, বাধাৰ খুৱাই নাই অলপো। আজি চিকেন খাব লাগিব।
তুমি তেনেকে মানে, শিমলুৰ ফুলটো খাব পাৰা, ভাল লাগে।
অ খাব লাগিব, ক'ত পাম বা এইটো?
কিছুমান হোৱাটছএপৰ গ্ৰুপতে কিছুমান মানুহে কয়, শিমলু ফুল? হয়, সেইবোৰ মানুহ বিলাকৰ লগত কন্টেক কৰিলেই হ'ল।
অনলাইন দি কয়, তাকে খবৰ কৰিব লাগিব। এতিয়া কেইটা বাজিছে? চাৰে দচটা ন শুই দি দিম আৰু এতিয়া দেই? কৰিদে মা।
লাহে লাহে চমু চাপিছে আৰু শুবলে।
শুবলে চমু চাপিছে আৰু এইয়া তুমিও খোৱা।
ডিষ্টাৰ্ব কৰিছ' বুলি নাভাবিব। ভালেই লাগিল কথা পাতি। দেখ বাই বাই।